হয় পাইছো তুমি।
শুনা পাইছো ভালনে।
হয় মই ভালে আছো তুমি।
মোৰো ভাল, আজি ভাবিছিলো অলপমান সামাজিক মাধ্যমৰ মানে ওপৰতে কথা পাতো নেকি।
হয় নিশ্চয় পাৰি, উম কি বুলি কয় বৰ্তমান যুগত তন সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱন গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে সেয়েহে এই বিষয়ে আলোচনা কৰিব পাৰি, তুমি এটা ভাল বিষয়ে আলচ অ বিচাৰি লৈছা।
হয় হয় ঠিকেই কৈছা দেই আমি সকলোৱে যিহেতু বৰ্তমান ব্যৱহাৰ কৰিয়ে থাকোঁ, বিভিন্ন ধৰণৰ সামাজিক মাধ্যম যেনে ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ বা হোৱাটছএপ আৰু ইউটিউব এই সকলো যিবোৰ মানে প্লেটফৰ্ম মানে যিবোৰ আছে সামাজিক মাধ্যমৰ সেইবোৰ বিশ্বজুৰি অতি জনপ্ৰিয় হয়, নহয় নে?
হয় ঠিকেই গৈছা এই মাধ্যম সমূহে মানুহক পৰস্পৰৰ সৈতে সংযুক্ত হৈ ৰাখিছে, আৰু যোগাযোগ সহজ কৰি তুলিছে, মানে এই মাধ্যমবোৰৰ জৰি়য়তে আমি আনটোক দেখা পাও। অ', বা অ', একেলগে মেছেেজ কৰিব পাৰো বা উ বিভি কথা পাতিব পাৰো নহয় নে।
একেবাৰে সঁচা কথা কৈছা, আমি এই মাধ্যমসমূহৰ জৰি়য়তে আমি মানে উম মুহূৰৰ্ততে আমাৰ বন্ধু বন্ধু বৰ্গৰ লগত হওঁক বা আত্মীয় স্বজনৰ লগত হওঁক বা আমাৰ সহকৰ্মীসকলৰ লগত হওক সৈতে মানে অতি সহজে যোগাযোগ যোগাযোগ স্থাপন কৰিব পাৰো, আৰু তেওঁলোকৰ সৈতে নিজৰ ভাৱৰো আদান প্ৰদান কৰিব পাৰো, আহ যিকোনো তথ্য পাতি উ ইজনে সিজনৰ লগত উম আমি আহ ইজনে সিজনৰ লগত কথা পাতিব পাৰো ভাগ বতৰা কৰিব পাৰো সকলো এই এই সামাজিক মাধ্যমসমূহৰ জৰিয়তে আমাৰ যুগ যোগাযোগৰ যিটো মাধ্যম সেইটো অতিকৈ মানে সহজ হৈ পৰিছে আহ মই ভাবো যে এই সামাজিক মাধ্যমসমূহে আমাৰ আমাক বহু ক্ষেত্ৰতে বহুখিনি মানে সহায় কৰে। আহ আগতে দূৰত থকা মানুহৰ খবৰ পাবলৈ মানে বহু সময় লাগিছিল আহ এতিয়া মানে সেই বোৰ সেই খবৰ পোৱাৰ সময়খিনি বহু কম হৈ আহিছে, কাৰণ এতিয়া আমি নিজে এই সামাজিক মাধ মাধ্যমবোৰৰ জৰিয়তে বিভিন্ন ফটো বা ভিডিঅ' বা বাৰ্তা বা লাইফ কলৰ জৰিয়তে এই সকলোবোৰ সকলোৰে সৈতে আমি সহজে যোগাযোগ স্থাপন কৰিব পাৰো, যাৰ জৰিয়তে মানে তেওঁলোকৰ লগত যিখিনি দূৰত্ব আছিল আগতে সেইখিনি মানে বহুখি কমি অহা বুলি মই ভাবোঁ।
হয় ঠিকেই কৈছা। আৰু এতিয়া ফটো ভিডিঅ' বাৰ্তা আৰু লাইফ কলৰ জৰিয়তে সহজে যোগাযোগ কৰিব পাৰা হৈছে।
হয় হয় অ', ঠিকে কৈছা।
শিক্ষাৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ সুবিধা আছে, যেনে বহু শিক্ষামূলক পৃষ্ঠা চেনেল আৰু গোটৰ জৰিয়তে শিক্ষাৰ্থীয়ে নতুন জ্ঞান আহৰণ কৰিব পাৰে, অনলাইন ক্লাছ আৰু শিক্ষামূলক ভিডিঅ' লাভ কৰিব পাৰি, আম আ
আজিকালি বহুতেই অ', অঁ তেনেকে বিভিন্ন ধৰণৰ শিক্ষামূলক প্ৰতিষ্ঠান আমি অনলাইন ক্লাছৰ জৰিয়তে কৰিব পাৰো, আহ তাৰোপৰি বিভিন্ন অনলাইন ক্লাছ ষ্টাৰ্ট হৈছে আৰু বিভিন্ন ধৰণৰ অনলাইন প্ৰতিষ্ঠান জৰিয়তে আমি আ লাভ কৰিব পাৰো, আৰু সামাজিক শিক্ষা লাভ কৰিব পাৰোঁ।
হয় হয় ঠিকেই কৈছা মানে এইবোৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলৰো সকলৰো বহুত সহায় হয় দিয়াচোন, তেওঁলোকৰো যথেষ্ট খিনি উপকাৰ মানে উপকাৰ হয়, আৰু বিভিন্ন বিষয়ৰ ওপৰত যিখিনি আহ তেওঁলোকে দ্ৰুত ভাৱে তথ্য লাভ কৰাৰো সুবিধা সুবিধা পায়, এই অনলাইন মাধ্যমৰ জৰিয়তে আহ তেওঁলোকৰ বাবে মানে যিকোনো বিষয়ৰ বিষয়ে তথ্য আহৰণ কৰাৰ বাবে এতিয়া মানে বহুখিনিয় সহজ হৈ পৰিছে, কাৰণ আগতে তথ্য লাভৰ বাবে তেওঁলোকে অকল বিদ্যালয়লৈ যাব লাগি লে বা বিদ্যালয়লৈ মানে বিদ্যালয়লৈ যোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিলে, কিন্তু আজিকালি বিদ্যালয় নগলেও বা তেওঁলোকে ঘৰত বহিয়েই যিকোনো ঠাইৰ পৰাই অতি সহজে যিকোনো আহ যি ধৰণৰ তথ্য তেওঁলোকে বিচাৰে বা যিধৰণৰ আ বিষয়ৰ ওপৰত তেওঁলোকে চৰ্চা কৰিব বিচাৰে, সেই বিষয়ে তেওঁলোকে চৰ্চা কৰিব পাৰে বা যিধৰণৰ তথ্য তেওঁলোকে বিচাৰে বা যিকো যি বস্তু তেঁওলোকক লাগে সেইবোৰ মানে কোনো স্থানত বহিয়ে তেওঁলোকে অতি সহজে আহ প্ৰাপ্ত কৰিব পাৰে আৰু অতি সহজে আহৰণ কৰিব পাৰে। অ, বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ জৰিয়তে আৰু তেওঁলোকে অতি সহজে অনলাইন ক্লাছৰ জৰিয়তে যিকোনো মানে দেশ বিদেশৰ অ, বিভিন্ন ধৰণৰ শিক্ষকৰ পৰা তেওঁলোক ষয়ৰ ওপৰত আজিকালি অনলাইন মাধ্যমত আমি দেখা পাইয়ে থাকোঁ, নহয় নে? বাৰু যে ম মানে এটা বিষয়ৰ ওপৰত আহ বহু কেইজন শিক্ষকে এ শিকাই থাকে আহ আৰু এহ শিক্ষ শিক্ষা মানে শিক্ষাৰ্থীসকলৰ মাজত এইটো এটা ভাল সুযোগ যে তেওঁলোকে এজন শিক্ষকৰ পৰা বুজি নাপালে এ সেই বিষয়টো এ একেই বিষয়টো তেওঁলোকে বেলেগ এজন শিক্ষকৰ পৰাও বুজি লব পাৰে, এ সকলো শিক্ষকৰে মানে শিকোৱাৰ। ধৰনটো বেলেগ বেলেগ শিকোৱাৰ ব্যৱস্থাটো বেলেগ বেলেগ এ সেইবাবে মই ভাবোঁ। সে সেয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা বহুত ডাঙৰ সুযোগ যে। তেওঁলোকে অনলাইন মাধ্যমৰ জৰিয়তে যিমান পাৰে সিমান খিনি সুবিধা গ্ৰহণ কৰিব লাগে নহয় নে বাৰু?
হয় ঠিকেই কৈছা তোমাৰ সৈতে একমত আৰু আজিকালি ব্যৱসায় ক্ষেত্ৰতো সামাজিক মাধ্যম গুৰুত্বপূৰ্ণ হৈ পৰিছে। অ', যেনে উম ব্যৱসায়ী সকলে আ নিজৰ সামগ্ৰী আৰু সেৱাৰ প্ৰচাৰ সহজে কৰিব পাৰে আৰু বিভিন্ন ঠাইলৈ অম' আমদানি ৰপ্তানি কৰিব পাৰে অকল আমাৰ ভাৰতৰ ৰা ৰাজ্যসমূহতে নহয় আমাৰ ভাৰতৰ বাহিৰতো ইয়াৰ উম এই সামাজিক মাধ্যমৰ জৰিয়তেও, আ বিভিন্ন আমদানি ৰপ্তানি কৰিব পাৰে আৰু এ এই সামাজিক মাধ্যমবোৰত মানে। বিভিন্ন তুমি এডভাৰটাইজ চাগে দেখিছাই তাত ব্যৱসায়ী সকলে নিজৰ যিটো আম বস্তু থাকে তাৰ এডভাৰটাইজমেন্ট কৰে আৰু সকলোতে প্ৰচাৰ কৰি দিয়ে নহয় নে?
হয় হয় হয় হয় একেবাৰে সচা। কথা কৈছা আৰু মানে ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায় সকলৰো বহুত এ মানে লাভ হৈছে দিয়াচোন, তেওঁলোকো বহুত লাভা বহু প্ৰকাৰে লাভান্বিত হৈছে আৰু কম তেওঁ কম খৰচতে অধিক সংখ্যক গ্ৰাহকৰ ওচৰলৈ যাব পৰা যায়। এই সামাজিক মাধ্যমসমূহৰ জৰিয়তে যেনেকে তুমি ক'লা যে এ বিভিন্ন ধৰণৰ এড্‌ভাৰটাইজমেন্ট তেওঁলোকে কৰে কৰে নিজৰ ব্যৱসায়টোক লৈ যাৰ ফলত মানে উম হ কম খৰচতে আৰু কম সময়ৰ ভিতৰতে বহু কেইজন গ্ৰাহকৰ ভিতৰলে তেওঁলোকৰ ব্যৱ সায়ৰ অ', যিখিনি উম মানে, কথা তেওঁলোকৰ কি ব্যৱসায় কেনেকুৱা ব্যৱসায় সেই গোটেইখিনি মানে এ তথ্য গ্ৰাহকসকলৰ ওচৰলৈ কম উম সময়তে যাই পায় তেওঁলোকে গম পায় যে তেওঁৰ ব্যৱসায়টো কেনেকুৱা ভাল নে? বেয়া কি সুবিধা আছে, কি অসুবিধা আছে, সকলোবোৰ মানে তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে জানিব পাৰে আৰু এ আজিকালি দেখা যায় ন' যে মান মনোৰঞ্জনৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ যথেষ্ট খিনি অ', জনপ্ৰিয়তা আছে। তাৰ বিষয়ে তুমি ক কি ক'ব বিচৰা?
অ', মই কব বিচাৰো যে ভিডিঅ' তাৰপিছত চলচিত্ৰ আৰু বিভিন্ন সৃষ্টিৰ বিষয়বস্তু সামাজিক মাধ্যমত সহজে উপভোগ কৰিব পাৰে, আমি যেতিয়া উম। এটা কাম মানে কৰিব খোজা নাই বা কিবা অ' মনোৰঞ্জন কৰিব খোজো তেতিয়া যেনেকৈ সংগীত, তাৰ কৌতুক ভিদিঅ' যেনে চলচিত্ৰ আদি বিভিন্ন ধৰণৰ আ বস্তু আছে যিবোৰ আমি চাই পিনে আমাৰ মনোৰঞ্জন কৰিব পাৰো এই সামাজিক মাধ্যমৰ জৰিয়তে, আ আমি মানে কেতিয়াও আমাৰ উম বোৰো অনুভৱ নহয় ফলত আমি বিভিন্ন মনোৰঞ্জন চাওঁ পাৰো।
হয় হয় ঠিকেই কৈছা দেই, আৰু এই সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ নিজৰ প্ৰতিভাবোৰো আ মানে আ প্ৰকাশ হয় দিয়াচোন আৰু বহু শিল্পী হওক গা গায়ক হওক নৃত্য শিল শিল্পী হওক বা সৃষ্টিশীল ব্যক্তিয়ে নহওঁক কিয় সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰি আহিছে আ মানে বহু সময়ৰ পৰাই এই সামাজিক মাধ্যম সমূহে মানে বহুখিনিয়ে সহায় কৰে। আ আমাৰ সাধাৰণ জনতাক। অ' হয় কি কৈছা?
নাই নাই একো নাই।
হয়, মানে বহুখিনি সহায় কৰে, মই ভাবো যে এই সামাজিক মাধ্যমসমূহ আমাৰ মানে আমাৰ সকলোৰে বাবে বহুখিনিয়ে সুবিধাজনক আৰু কিন্তু মই ভাবো যে এই সামাজিক মাধ্যমত যিমানখিনি সুবিধা আছে তাৰে কিছুমান অসুবিধাও আছে। মানে এ যেনেকে সুবিধা খিনিয়ে আমাক বহুখিনি সুযোগ দিয়ে, তেনেদৰে অসুবিধা খিনিয়ে আমাৰ বহুখিনি অপকাৰো কৰে, তাৰ ভিতৰত কিছুমান হ'ল যে এ অতিমাত্ৰা ব্যৱহাৰে আমাৰ সময়ৰ অপচয়ও ঘটাই, নহয় নে? বাৰু আৰু বহুতে ঘন ঘন্টা সামাজিক মাধ্যমত কটাই, নিজৰ মানে যিখিনি গুৰুত্বপূৰ্ণ সময় থাকে সেইবোৰ অৱহেলা কৰে যাৰ ফলত মানে তেওঁলোকৰ এ কাম বোৰ ৰৈ যায় আৰু তেওঁলোকে ভাবে যে হ'ব বাৰু আজি নকৰো কালি কৰিম সেই কালি কৰিম বুলি ভাবি তেওঁলোকে সেই কালি কালি মানে। কালিও তেওঁলোকৰ সেই একে মনৰ ভাৱটো আহে, যে ঠিক আছে বাৰু আজি নকৰোঁ আজি অলপ এইখিনি কা চাই লওঁ এইখিনি এইটো সামাজিক মাধ্যমটো ব্যৱহাৰ। কৰি চাওঁ বা তাতে মনোৰঞ্জনৰ কিছুমান থাকিলে বোলো এইটোৱে চাই ল এইটো ভিডিঅ চাই ল সেনেকে ভাবি পিনে তেওঁলোকে সময়বোৰ কটাই দিয়ে যাৰ ফলত মানে তেওঁলোকৰ বহুখিনি কাম ৰৈ যায় বা তেওঁলোকে গুৰুত নিজৰ নিজৰ গুৰুত্বপূৰ্ণ যিবিলাক কান থাকে সেইবোৰ অ মানে অৱহেলা কৰি পেলাই এই এই সমস্যাটো হয় এই সমস্যাটো বাৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত দেখা যায় নেকি?
হয় ঠিকেই কৈছা এই মানে এই সমস্যাটো বিশেষকৈ যুৱ প্ৰ মাজতে দেখা দেখা পোৱা যায় আৰু ইয়াৰ ফলত অধ্যয়ন, কৰ্ম দক্ষতাৰ মনোযোগ কমি যাব পাৰে আৰু আজিকালি ভুৱা খবৰৰ বিষয়টো বৰ্তমান বহুত গুৰুত্বপূৰ্ণ হৈ উঠিছে উম যেনেকৈ সামাজিক মত বহু সময়ত ভুৱা খবৰ বা মিছা খবৰ পোৱা যায় আৰু কিন্তু এই মিছা খবৰ বোৰ বহুত সোনকালে বিয়পি পৰে সমাজত যিয়ে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে আমাৰ যেতিয়া কোনো এটা মিছা খবৰ সকলো ফালে বিয়পি পৰে আৰু বেছিকৈ মিছা খবৰ বোৰে বেছি বিয়পায় আহ তেতিয়া অঁ মানে আমাৰ চৌদিশে তাত বেলেগ এ বাত মানে পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ এইটো এটা মিছা বাতৰি আমি সেইটো সঁচা বাতৰি বুলি ভাবো, সেয়েহে এইটো মানে আমাৰ সামাজিক মা মাধ্যমৰ যে দ্বাৰা বিভিন্ন মি মিছা বাতৰি বা ভুৱা খবৰৰ বিয়পিব ধৰিছে। এইটো এটা বৰ ডাঙৰ অ সমস্যা।
হয় হয় ঠিকেই কৈছা। সেয়েহে মানে আমি যিকোনো খবৰ বিশ্বাস কৰাৰ আগতে নে আগতে তাৰে সত্যতা পৰীক্ষা কৰি চোৱাটো উচিত, যাৰ ফলত আমি মানে গম পাও যে সেইটো বাতৰি কিমান দূৰ সঁচা বা কিমান দূৰ মিছা আৰু বিশ্বাসযোগ্য উৎসৰ পৰা তথ্য যাচাই মানে কি যাচাই কৰাতো অতি প্ৰয়োজনীয় হয় বা দিয়াচোন আৰু এই সামাজিক মাধ্যমৰ ব্যৱহাৰে মানসিক স্বাস্থ্যৰ ওপৰতো আমাৰ বহুখিনি প্ৰভাৱ পেলায় এই ইয়াৰে বাৰু এটা মাত্ৰাত যদি আমি সামাজিক মাধ্যমসমূহ মানে ব্যৱহাৰ কৰো তেতিয়া সেইটো আমাৰ স্বাস্থ্যৰ বাবে আহ ক্ষ ক্ষতিকাৰক নহয় কিন্তু অতিমাত্ৰা ব্যৱহাৰ কৰিলে ই আমাৰ উদ্বেগ হওক মানসিক চাপ হওক বা এক একাকৃতি হওক বা আমাৰ আত্মবিশ্বাস এই সকলোবোৰৰ অভাৱৰ সৃষ্টি কৰে নহয়নে বাৰু
হয় ঠিকেই কৈছা আৰু আজি আজিকালি অনলাইন নিৰ্যাত চন বা চাইবাৰ বুলি বেছি হৈ পৰিছে নহয় নে এইটো এটা ডাঙৰ সমস্যা হৈ গৈছে
হয় হয় এইটো আজিকালি দেখা পোৱাই যায় বাৰু ঠিক আছে বাৰু তোমাৰ লগত আজি এই বিষয়টোৰ ওপৰত আলোচনা কৰি মোৰ খুবেই ভাল লাগিল আকৌ এটা নতুন বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ।
হয় মোৰো বহুতেই ভাল লাগিল দিয়া আজিলৈ ধন্যবাদ
হয়